অ', হেল্ল'।
ক'ত আছ?
মই ঘৰতে।
অ', অ'। তাৰপা হেৰি ক'বাত হেয়া জীবৰ চাইডে ফুৰিবলৈ যোৱাৰ কথা কৈ আছিলি যাবি নে কি?
ক'লে ক'লে?
যোৱা যাম বুলি কৈছিল নহয়।
অ', বৈ পইচা গোট খালে নেকি পইচা গোট খালে?
পইচাটো আমাৰ হৈছে বাৰু তাৰপৰা সেই বাকীখিনি লগৰখিনি হ-হ'ল-হ'লগৈ নাই?
বাকীখিনিক খবৰটো দিব লাগিব।
অ', সিহঁতৰ হেৰি কৰ কেইটা আমি মানুহ ছয়টা হৈছে ন।
মোৰ ঘৰ ওচৰ লগৰ তিনিটাৰ বাৰু কনফাৰ্ম হৈ আছে।
অ', অ', হেৰি কৰিবাছোন তেতিয়া যোনকেইটা আছে।
অ'।
অ', গোটেইকেইটাকে এবাৰ এবাৰ জনা। আমি আজি কেই তাৰিখ হ'ল আজি তোৰ তিন তাৰিখ মান হ'ল আজি অ' আজি ছয় তাৰিখ ন? অ', ছয় তাৰিখ হ'ল যদি আমি দহ তাৰিখ মানে গুচি যাওঁ।
অ', হ'ব চব এনেও ফ্ৰিয় আছে গৰম বন্ধ অ'। তাকে তাকে এই অনলাইন অনলাইনত বনালে সোমাব নিদিয়ে বোলে আজিকালি।
অ', অনলাইনত নিদিয়ে আজিকালিতো ডাইৰেক্ট সেয়া এনেকে অফিচ থাকে গীটৰ ফ্ৰণ্টত।
অ'।
তাৰ পৰাই যাব লাগে।
তাকে তাকে।
তাকে তহঁতখিনি মানে সিহঁতও কবি আৰু বস্তু পাতিও অলপ ভালকৈ পেকিং চেকিং কৰি ল'ব কবি।
অ', অ', ঠিক আছে।
উম। লাগতিয়াল যিখিনি আছে লৈ লবি তাতটো তোৰ ধৰ চাৰি দিন তাত থাকিম ন।
হেতুৱে, হেতুৱে।
উম, তই কি কি লৈয়ছ বোলো।
মই তেনেকে বিশেষ লোৱা নাই, যোনখিনি প্ৰয়োজন হেইখিনি লৈছো আ। এটা ফাৰ্ষ্ট ট্ৰেক কিট এটা লৈ ল'ব লাগিব কিন্তু।
উম।
সেইটো ফাৰ্ষ্টতেড কিট এটা লগত লৈ ল'ব লাগিব। কিন্তু, সেইটো মই লৈছোঁ। কাৰ কেতিয়া কি হৈ যায় পাতা নাই না।
সেইটো লৈ লবি, তাত আগত তাত ইমান নেটৱৰ্কো নাপায়, নেটৱৰ্ক এই সৰু এনেকৈ জিঅ' হেৰি পায় যে
অ'
সেইটো এটা তেনেকুৱা এটা কিন ল'ব লাগিব আৰু বেছি নলেও নখমান লয় ৰিচাৰ্জ চিচাজ হৈ যায়।
অ'
ৱাইফাইৰটো পাই থাকে মানে।
অ' ঠিক আছে।
উম। তাৰপৰা ইহঁত সিনিকো কৰ কিবা কিবি লৈ গ'লে অ'। বাজেটটো মানে ধৰ গাই প্ৰতিয়ে সাত হেজাৰমানানকৈ পৰিব।
অ' তাকে তাকে হ'ব সাত হেজাৰ যদি।
কিবা কিবি লোৱা মেলাবোৰ সেইবোৰ আৰু সিহঁতৰ নিজৰ আৰু।
অ'
হয় নেকি।
সেইটোৱে।
উম। বাকী তহতৰ ফালে গৰম চৰম কেনেকুৱা দিছে? আমাৰ ইয়াত ভীষণ গৰম গ'ম পাৱ নে।
হেই মোৰ ঘৰত এই কাৰেণ্টটো দিলে। আমাৰ ঘৰত কাৰেণ্টেই নাই অহ নহয়।
তহ'ত কাৰেণ্ট আহা নাই নেকি।
অ' কাৰেণ্ট অহাই নাই, এতিয়া আকৌ সূটা হিলাই পিনি কাৰেণ্ট আনিছোঁ।
আচ্ছা, আৰু আকৌ সূটা হিলাবলগীয়া আ হৈছে।
উম।
অ' আমাৰ এইফালে লাইনটোত দিলে। কিন্তু, এতিয়া। এই আকৌ ফিজ চিগিলে নেকি?
অ' ফিউজটো অলপ আগ লগাই থৈ আহিছো আমি ফিউজ লগাই আহিছোঁ। ফে, ফেটজকৈ ছিগি গ'ল ফিউচ। তাৰপিছত আকৌ নেক্সটডাল লগাই থৈ আহিছোঁ।
তিনি ঘণ্টা, চাৰি ঘণ্টা মান হ'ল লাইনে নাই।
তাকে।
যি গৰম ঘৰ ভিতৰত।
মই ঘৰত থাকিব পৰা নাই আৰু গোটেই গা চালডাল জ্বলি গৈছে।
কি কবি আৰু।
উম।
খানা খোৱা বোৱা কৰিলে নে নাই।
খোৱা বোৱা কৰিলোঁ।
কিহে?
এ মাছ আছিলে।
অ'
কালি তাৰপৰা হেৰিয়লৈ গৈছিলোঁতো, কালি চেঁচালৈ গৈছিলোঁতো।
অ' গৈছিল নেকি ফুৰিবলৈ।
উম, কালি বাপৰে কি সেই জেগাটোতো তো মানে ফ্ৰিজৰ পানীও পাতা নাপায় ইমানেই ঠাণ্ডা।
আল্টিমেট মানে।
আল্টিমেট কিন্তু মানুহ মানে পাঁচশ ওপৰত মানুহ হৈছে।
ইমান মানুহ হৈ গৈছে?
তাত হেৰিকেইটা গেটৰ ওচৰত ৰখাকেইটা ইনকাম পুৰা হৈছে।
পাঁচশ মানুহৰ পৰা যদি এটাৰ পৰা যদি বিশ টকাকেও লৈছে।
ন মানুহ চাই নলয় এখন মানে বাহন চাই লৈছে।
বাহন কিমান গৈছে তাত?
বাহনটো বহুত‌ আছে মিনিমাম সিহঁতৰ পাঁচ হাজাৰ টকাৰ ওপৰত লৈছে।
উম।
উম, বেছি হ'লেও কম নহয়। কাৰণ আমি যাওঁতে চাগে কিমান মানুহ উভতি লোৱাৰ তাৰপাছত আমি অহাৰ পাছতো কিমান মানুহ গৈছে।
উম, সেটোৱে।
উম।
সেতুৱেটো। বাকী মাহঁত
মাহত নাই হেৰি গৈছে ফুৰিবলে গৈছে।
ক'ত বা?
এই চেঁচা ফালে গৈছে কাৰোবাক কাৰোবাক লগত লৈ মেলি।
অ', ঠিকে আছে গৰমত ঘৰতনো থাকিব কেনেকৈ আচ্ছা।
আমাকো কৈছিলে যাবলৈ মোৰ বোলো এই আমি লগৰখিনি বোলো এতিয়া প্লেন হৈ আহিছে যোৱা কথা।
তাকে সেই মাইকী মানুহৰ লগত গ'লে ভাল নালাগে না সেই দ'লে যাব নিদিয়ে। ভয় কৰে যে কালি তাতে মই ডুবি আহিছো।
মাজে মাজে জেগাবোৰ দ মানে ন?
এই ধৰিবই নোৱাৰি তললৈ কেতিয়া সোমাই যায়।
উম। তাকে। বাকি তহঁতৰ ঘৰত লাইন চাইন আছে এতিয়া।
কেৰেনটো যাচ আহিছে অও।
অ', তাৰাপৰা হেৰি খেতি বাতি সিহঁতৰ কি আছে এতিয়া?
খেতি বাতি কৰিছে আৰু ইমানটো নাই এবাৰ ভাল হোৱা নাই। ভাল হোৱা নাই!
অ', পথাৰত পানী চানী?
নাই এই অৱস্থাই নাই পথাৰত।
অৱস্থা নাই নিকে সেই পিনে।
উহো। এইবাৰো বেয়া হ'ল এবাৰো চাগে বহুত বেয়া হ'ব।
অ'।
তহঁতৰ কেনেকুৱা?
অ', আমাৰ ‌এইফালে কি আমাৰ মানে একেবাৰে গোটেই কঠিয়া চঠিয়া শুকাই একেবাৰে বগা।
সেটোৱে ৰ'দে যি দিছে পানী এটোপালো পোৱা নাই।
এনেকুৱাই অৱস্থা। মাটি ফাটি চিটি পুৰা বগা হৈ গৈছে এতিয়া সেই এবাৰ হাল বাই থৈ গ'ল গৰুৱে।
তেতিয়া আকৌ নেক্স কেতিয়া কি কৰোঁ আৰু। ভগৱান জানে ৰ'দ কালি বৰষুণ দিছিলে অলপ।
অ', কালি অলপ দিছিলে নেকি ৰাতি!
তঁহতৰ ফালে বৰষুণ পৰিছিলে?
আমাৰ ফালেও অলপ কিন কিনাইছে।
অ' আমাৰ ফালে বৰষুণ অলপ দিলে তাৰপৰা বৰষুণ মানে সেই যিকন বৰষুন দিলে এই এতিয়া আজিৰ দিনত যিটো ৰদ ওলাইছে।
হুম।
শু শুহিয়ে পেলালে।
তাকেহে।
এনেকুৱাই দিছ।
উম। এইটো আজি কাইলে বৰষুণ দিব বুলি দেখাই আছে জানো কি কয়।
ৱ হেৰিয় মেপত হয় নাই।
অ' হেৰিয়ত, অ' ৱেডাৰত।
অ' মোৰো দেখাইছে বাৰু বৰষুণ দিব বুলি এ এইবোৰ কথা বিশ্বাস কৰিব নোৱাৰি অ'।
বতৰ
ৰাতি হলে বৰষুণ দিব দিনত হলে কি কিবা এটা কৰিব মানে এতিয়া কি কৰিব এটো সময়সীমায়ে ধৰিব নোৱাৰি না। প্ৰকৃতিৰ কথা, কেতিয়া ক'ত কি হ'ব একো গম নাপায় ন।
তাকেহে।
বাকী আাজি আবেলিকে বৈ নদি সাইদে কে ফুৰিবলৈ যাওঁ। গা পা ধোৱাও হ'ব অকণমান দেৰিকে যাম।
অকণমান মানে তিনিটামান বজাত ওলাই যাব পাৰিম আৰু।
হা?
তিনিটামান বজাত।
তিনিটামান বজাত
অ'।
অ' পৰা যায় বাৰু।
উম।
ওলাবি গোটেইকেইটাই তই মই এনেকে কৰি গোটেইখিনি যাওঁ।
হ'ব তই বাইকটো লৈ আহিবি।
হয় নাই।
অ' বাইকটোতো আনিবি আকৌ।
অ' মই লৈ যাম বাৰু ন লৈ যাম লৈ যাম তই আৰু কাবা এতাক কবি আৰু। সেহেত দুটা মান যাব।
হ'ব এই পংকজত যাব নহয় তাক ক'ম।
অ' অ' সেহতকো কবি তেতিয়া।
উম। নতুন মানুহ, কলেজটোও মোৰ বন্ধ বাৰু একমাহ।
অ'।
টেনশ্যন নাই।
আবেলি তেতিয়া ওলাবি হা, ময়ো ওলাম তাৰপিছত তহতৰ হেৰিয়ালে ফুৰিবলৈ যোৱাতো সেইটো কথা চথা পাতিবি। এহেত কিতাক কবি যে এই শ্বিলং যোৱাটো অ', শ্বিলং হে আহিছে থেত। জিৰলে।
জিঅ'
অ' বাহাৰকো বাজাৰ চো কবি কেনেকে কি
অ'।
কি হয়, পইচা নহ'বই চাগে!
জানো মিলাই মেলি লৈ যাম আৰু যোন, যোনে যাব পাৰে।
অ', মানে কমিলেও বেয়া হ'ব নহয় আকৌ।
নাই জোখৰখিনি হ'ব লাগিব কম, হয়, বাৰু। এ টেনশন নাই ঢেৰ মানুহ আছে ইয়াত। এটা নহয় এটা আ মই এটা নহয় এটা উলিয়াই দিম টেনশন নল'বি।
অ', মানে আকৌ ধ ছটা ব এটা কামি গ'লে আকৌ তিনিখন অ', তিনিখন বাইকৰকৌ একা অকলে হ'লে সেই অকলে পইচা পৰি যাব লাগিব যে।
সেইটোৱে, সেইটোৱে, মই মই যোগাৰ কৰি দিম। মোৰ এইফালে লালুক চালুকৰ ফালে ধেৰ লগ আছে মানে, সেইকেইট মই ক'লোঁ মানে সিহতি যাব।
অ', তেনেকুৱা হলে ভাল আৰু।
অ', মেডিয়াম চিনটা নাই
উম, উম, ঘৰতে নেকি এতিয়া?
মই, ঘৰতে এতিয়া গা ধুমগৈ ডাইৰেক্ট জপিয়াই দিম।
অ', ডাইৰেক জপিয়াই মানে গ'ত যাবি ক টেংক জপিয়াই নে কি?
অ', তে মই তাত টেংকী ঢাকন চাকন খুলি জপিয়াই দিম তাত।
অ', ময়ো গা পৰা ধুমগৈ ধৰি ভাত পানী খুৱাই নাই।
কেলৈ বা?
ভাত খাম ভাত খাই মেলি অকণমান টাইম আধা ঘণ্টামান জীয়াম জীয়াই মেলি ওলাই যাম আৰু নদী চাইদে
অ', অ', মোক ফোন মাৰিবি যোৱা আকৌ অ', সেইটোৱে ফোন কৰিবি অ',
অ', মই ফোন কৰিম ওলাই আহিবি আৰু কাৰোবাৰ দুলাকো লৈ আহিবি মই দুটামান লৈ যাম।
উম, ঠিক আছে।
কিবি আনি অলপ পাৰ্টি চাৰ্টি কৰিম আৰু, গোটেইখিনি খানা পিনে মান খানা পিনে চেচি চেফচি লৈ যাম।
হ'ব একশ একশকৈ লৈ আহিবলৈ কম চবকৈ উম। উম, অ', ঠিক আছে ঠিক আছে অ',